হেল্ল' অ শুনিছে-
উম পাদোল
ভাত হ'ল দিয়ক দেউতাককে ছোৱালীকে দিছো- খাবলে মই অকমান পাকঘৰ চাঘৰ সামৰি- খাম আৰু আজি অকমান লেবেৰা ভাজি বনালো অহ এওঁ চিকেন আনিছিল অকমান সেয়া বনাইছে। সেইয়া আৰু মইতো মাংস নাখাওঁ তাকে অকমান ভাত কেৰেলা আৰু সেই আলু কাটি আছিলো। তাকে ভাজিম আৰু-
মাংস কিয় নাখা।
এ মই খাই ভাল নে নাপাওঁ আজিকালি খাব মন নাযায় তাতে আৰু আজি আৰুয়েই মন যোৱা নাই। অকনমান নৰ্মেল খাব মন গৈ আছে ভাজি চাজি
নোখোৱাটোৱে ভাল মাংস মুৰ্গী ব্ৰইলাৰটো ব্ৰইলাৰতো একেবাৰে খাব নালাগে।
তাকে মই এতিয়া আপোনাক কথাদুটামান সুধেৰ হ'ব জানিব বিচাৰিছো- আপুনি মোক শিকাই দিবচোন আপুনিতটো ধৰক কে জেষ্ঠ মানুহ ন এতিয়া যে আমাৰ এই আপোনাৰ অসমীয়া যিবিলাক খাদ্য থাকে খাৰ হওঁক টেঙা তাৰপিছত দালি বিলাকো যে মাটিৰ দালি থাকে কলা মাহ থাকে সেইবিলাক কেনেকুৱা কেনেকুৱা ধৰণে বনালে ভাল হয় অকমান শিকাই দিয়কচোন- খাৰটো কি কি লগত হব পাৰে
খাৰ ধৰাচোন চব খাৰেই বনাব পাৰি এতিয়া অমিতা খাৰ বনালা
অহ
হয় নে নহয় মাটিমাহ খাৰ বনাব পাৰি মচুৰ দাইল খাৰ বনাব পাৰি মচুৰ দাল খাৰ খাৰটোও বেছি সোৱাদ লাগে মই মইতো মাটিমাহতকৈ মচো দালিৰ খাৰটো মই বহুত ভাল পাওঁ
অহ অহ‌ ভাল লাগে দিয়ক
উম তাত নহৰু চম্ভাৰ দিব লাগে খালি ধুনীয়া লাগে এতিয়া মই পৰহি পৰহি কিনিছিলো জানাচোন টিফিনত এই পৰহি মই টিফিনত নিলো কচু ঠাৰি কচু ঠাৰি যে এইটো কচু থাৰি দুডাল এ মিহিকে কাটিলো কাটি জলকীয়া দিলো অকনমান ফুৰণ দিছো ধুনীয়াকে ভাজি লৈছো এমুঠি দালি মচুৰ দাইল তাকো ধুই পেলাই পেলাই দিলো দে খাৰ বনালো খাৰ বনাই সেয়া খালো ইমান ধুনীয়া সোৱাদ হৈছে
হয় দিয়ক সেইটো স্বাস্থ্যৰ কাৰণেও ভাল ন
উম কেতিয়াবা তিতাঁ কেৰেলাও খাৰ বনাও
অহ তিতা কেৰেলাটোহে খাই পোৱা নাই খালি বাকী খাইছো অলপ চলপ সেইটো কেনেকে বনাই এনেই আৰু হেৰি
এয়া হেৰি মেচিন অ নৰ্মেল ভাজি ললা, লৈ কিনে খাৰ দিলা, কেঁচৰ জলা- তলা অলপ ভাৰি দিলে হৈ গ'ল আৰু।
অ'হ
চবতে খাৰ খাব পাৰি।
এতিয়া কোনটো খাৰ ভাল হয় বাৰু, আমি যে যিটো ঘৰত বনাও সেইটো ভাল নে? দোকানৰটো ভাল বাৰু আপোনাৰ মতে
তো মোৰ এ কলৰ বাকলিৰ খাৰো আছে, কলগছৰ খাৰো আছে। বনাই থোৱা অমিতা ডাল অমিতা ডাল বুঢ়া হৈ গ'ল নহয় সেইডালো কাটি কিনে মই, শুকাই কিনে জ্বলাই খাৰ বনাই থৈ দিছো। অমিতা খাৰটো হেৰি কৰা নাই যে উম অমি তা গছৰ থাৰি
এ ৰাম সেইটো মই আজি শিকিলো এই কাৰণেতো মই ভাবিছো আপোনাকে সুধিব লাগিব মই নে জানো অমিতা গছৰ পৰাই খাৰ বনাব পাৰে বুলি।
খোৱা নিমখটো কমাই দিব লাগে।
অ, সেইটো খাৰ বেছি তাৰমানে।
খাৰ বেছি, এইটো বাহিৰি কৰা নাই। পানীত মানে তিয়াই কিনে তাৰ খাৰ টো ওলোৱা নাই, চাই হৈ আছে।
অ
সেইয়া আকৌ খোৱা চউদাটো যে
উম
খোৱা চউদাও আছে
অহ
খোৱা চউদাটো খাও কিন্তু অমিতা-অমিতাৰ খাৰটো মাছ পুৰি ফেলে, ধৰা মাছৰ লগত অকমান সানিলা নিমখতো দিব নালাগে, নিমখতটো খাৰত থাকি যায়। তেল-চেল জলকীয়া তলকীয়া দি তুমি পিটিকা কৰি, ধুনীয়াকে খাই চাবাচোন এদিন
তাকে খাম ৰব, মই অমিতাৰ টো একদম নেজানো দেই, মই আমাৰ মাহঁতকো ক'ব লাগিব এইটো কথা।
উম, যদি আছে ঘৰত যেতিয়া অমিতা ডাল অ, কিছুমান ভাঙি, বতাহত ভাঙি যায় নহয়। বা গছডাল ডাল ওখ-ওখ-ওখ ডাঙৰ হ'ল, বুঢ়া হ'ল। তেতিয়া শুকাই কিনে, ধুনীয়াকে শুকাই কিনে
উম
পুৰি চাইটো ধুনীয়াকে খাৰ হৈ গ'ল আৰু।
আমি কিনিব দৰকাৰে নাইচোন দোকানৰ পৰা।
অ, কিনিবই নালাগিব, কিনিবই নালাগে।
অ আজিকালি আকৌ কেতিয়াবা দেখা পাওঁ, দেখোন টিভিতে বা সেই ব্লগাৰ বিলাকে, ব্লগ বনাই, এই আমাৰ যে ধৰক, গাখীৰ গৰম কৰোতে কেতিয়াবা জ্বলি যায়, ভাত জ্বলি যায়। ক'লা যে পৰি যায় বাচনবোৰ, কুকাৰে হওক তাতো খাৰ ব্যৱহাৰ কৰি পেলাই, বহুত চ
উম, খা-খাৰ মানে কি ধৰা আগতৱ্য চৌকা আছিলে, চৌকাত ঘ ভাত বনাইছিলো বা আঞ্জা বনাইছিলো যে তাৰ যিটো ছাইটো, সেই ছাইটো ধুনীয়াকে চালি থৈ দিছিলো, সেইটোতে একদম পিছল- পিছল হয় হাত। তোমাৰ সেইটো খাৰ বনালে, বঢ়িয়া আৰু
বাইদউ আমি কিছুমান কথা নাজানোৱে, সেইকাৰণে ডাঙৰ মানুহ বিলাকক সুধিব লাগে।
কাপোৰ বিলাক ধুই আমি কিন্তু গাঁৱত যে আমি ছোৱালী থাকোতে গাঁৱত মাহঁতে দেখিছো আৰু ধুইছিলো তেনেকে এই ধান খেৰৰ ছাইবিলাক তোমাৰ ধুনীয়া পাচি এটাত মানে তলত খেৰ দি খিনি ওপৰত চাই খিনি দি থালি এটাত ধৰ থালি এটাত মানে দুডাল লাচি দি কিনে তোমাৰ পাচিটো থৈ দিব পাচিটো থৈ দিয়াৰ পিছত তাত পানী দালি থাকিলে চিপি চিপি একদম চিৰিত চিৰিতকে পানী দিলে মানে টোপ টোপকে পৰিব পানীতটো শিক চিকে একদম ধুনীয়া সাৰৰ নিচিনা পানী ওলাই সেই পানী দি কাপোৰ সিজাই দিয়ে নহয় কি ধুনীয়া চেন ওলায় আৰু তোমাৰ ধুনীয়া চিকচিকীয়া চাফা হয় আমি আকৌ তেনেকুৱা ধুইছিলো গন্ধটোয়ে যে তোমাৰ ইমান ধুনীয়া গন্ধ ওলায় কাপোৰ খিনি আজিকালিতো মানুহে সেইবিলাক ব্যৱহাৰ ন
উম নাজানে আৰু নাজানেও চাগে সেইটোয়ে আগতে মোৰ লগৰ এজনী কলেজত আছি ছিল বুজিছে নে তাই চুলি খিনি ইমান কলা সুধো তইনো চুলিত কি লগাও তাই কৈ মই শাৰে দি চুলি ধোও
অ সেইয়া কলাখাৰ যে কলা খাৰ আমিও ধুইছিলো আগতে ছোৱালীটে কলাখাৰ দি চৰি মাথা ধইছিলো অ আমাৰ যেতিয়া মেইন ম হব নহয় তেতিয়া আমাৰ তিনিদিনৰ দিনা মাই তোমাক কলা কলাশাৰি দিহে মাথা ধুব দিছিলে ছোৱালী থাকোঁতে কলাখাৰদি মাথা ধৰুইছিলো পিছল ধুনীয়া পিছল পিছল হৈ থাক পাচলি খিনি আমি তো ছোৱালী ন জিমটি ডেকা আমি ছোৱালীতে প্ৰায় আমি চাবোন চাবোন ব ব্যৱহাৰ চেম্পুতো তেতিয়া ওলোৱাই নাছিলে চেম্পু বিলাক আজিকি গলে ভেৰাইটিজ তোমাৰ চেম কডিচনাৰ কিবা কিবি ওলাই আগত নাছিলে নহয়
সেই কাৰণে ধুনীয়া হৈছে আছে এতিয়া গম পাইছে
ধুনীয়া মানে এতিয়া চুলিবিলাক গ'ল আৰু যাই যাই নাইকিয়া হ'ল দিয়াচোন
তাত বিয় ধুনীয়া হৈ আছে দিয়কচোন স্কিন চি্কিন ধুনীয়া হৈ আছে।
কলাশাৰদি অ কলাশাৰদি দিয়ে মাথা ধোৱা কলাখাৰ এটি কাপোৰ বিলাক ধোৱা আমাৰ সেয়া আৰু কি সানিছিলো আমি আগতে মিঠাতেলহে সানিছিলো গাত মুখে চুখে গাইছাই মিঠাতেল অ এতিয়াও আমাৰ মাৰ যে ইমান ধুনীয়া স্কম গাল চাল তুমি ইমান বুঢা হোৱাইটো গমেই নাপাবা ইমান ধুনীয়া ইচকন গাল চিক চিক মিঠাতেল হানে
সেইটো এতিয়া আপুনি যে খ শাৰী চাৰী পিন্ধে ন কেতিয়াবা? শাৰী চাৰী পিন্ধিলে চাও আপোনাৰ চোন নাতি চাতি হোৱা বুলি গমেই নাপায়।
হয় নেকি?
সেইকাৰণে অ সাৰি চাৰি পিন্ধিলে? একদমেই গ'ম নাপায় ডিউটিৰ পৰা আহোতে ভাগৰুৱা হৈ আহে কাৰণেহে
উম উম উম। এই উঠি আহোতে এইখিনি মানে আপডাল উঠিব লাগে যে সেইকাৰণে ভাব লাগে। সমান জোগাততো খোজ কাঢ়িবও পাৰো ধেৰ খোজ কাঢ়িব পাৰো।
আহ
আপৰ কাৰণে অলপমান দিগদাৰ ওঠা
আপোনালোকে মাহটোত সাৰটো খাই চাগে ন দুই
ই আমাৰ দেলি খাৰ থকাৰ নিচিনা আমাৰ খাৰ খাৰটো আমাৰ দেলি থকাৰ নিচিনাই এ প্ৰায় খাই খাওঁ ত তাকেই আমাৰ সাৰটো বেছি হয়। মাছৰ মাথা চানা মাছ চানা মাছ বিলাক মাছৰ মাথা ধুনীয়াকে। খাৰ বনাই তাতে পচতীয়া গছৰ পাত সেয়াও দিয়ে।
অ সেইটোও দিয়ে ন।
অ সাৰত তাৰে কোমল পাত কেইটামান আনিলে আনি কুটি দিলে সেনেকে দি খাৰ বনালে মাছৰ মাথা বা একদম চানা মাছ যে ধুনীয়া লাগে। কেচ কেঁচৰ জলপ চলপ ফালি দিলে হৈ গল আমাৰ ঘৰত খাৰটো খুব চলে।
খাব লাগে সেইটো আপোনাৰ পেট চাফাৰ মেইন বস্তু ন।
উম সাৰটো খুব চলে।
আপোনাৰ টয়লেট লেট্ৰিন চেট্ৰিন ক্লিয়াৰ থাকে চাগে।
অহ সাৰটো খাব লাগে পেট চাফা হয়। কাহ চৰ্দি কাৰণেও ভাল।
অ
কাহ চৰ্দি লৈ লৈ যায়, লৈ যায়।
অ ভালেই কৰে।
উ
কেণ্টিনত আৰু খোৱাতো এনেই পইছাটো যায় প্লাছ আপোনাৰ খোৱা খাদ্যটো ভাল নহয় ন তাতে আগদিনাৰ কিবা কিবি মিক্স কৰি দিয়ে ন।
নাই সেইবিলাক কেণ্টিনত নাখাওৱে।
অ ঘৰৰ পৰা অকমান ভাজি ভাত হলেও ভাল।
ভাজি ভাতে আৰু কিবা ভাজি চাটনি টাটনি কিবা কিবি আৰ ইমান টমাৰি বনালোঁ বনাই কিনে আৰু। মোৰ জোখৰ বনাই লৈ যাওঁ কাৰণ কিয় সে যেনেকে যি খাব মন যায় সেয়া খাই আৰু না। সেইকাৰণে মোৰ মতে মো অকমান বনালো বনাই কিনে লৈ গুচি গলো আৰু।
অ ভালে কৰে দেই আৰু। খিনি সময়ত যে ভোক লাগে ধৰক টিফিন খোৱা টাইমটোত যি হ'লেও আপোনাৰ একদম। খাওঁ খাওঁ লাগি থাকে তাৰমানে ঘৰত কিন্তু মন নাযায় অ।
যেন সি যিনেই নহক তাৰমানে মুঠতে সেইখিনি এটা দেৰি এটা বজাত ভাত খাওঁ আমি। এটা বাজিল মানে আৰু ভোক তেনেকুৱা লাগিল যিয়ে নহওক আগত পৰিলে হ'ল খাই দিওঁ আৰু।
খাই দিম আৰু অ তাকে এই ভোকৰ সময়তো বাহিৰত থকা সময়তো আপুনি নো খোৱা বস্তু খোৱা যায় কেতিয়াবা।
আৰু। যেনেকে নহওক খাব পাৰি আৰু খাই ভাল লাগে।
তাকে দিয়ক আজি আপোনাৰ পৰা শিকিলো দেই এইগেটা মই কম ৰ'ব আমাৰ মাক।
উম
কিবা কিবি এই সাৰৰ কথাটো বহুত ভাল লাগিলে। দিয়ক হ'ব নহ'লে ন ৰাখোঁ। অহ দিয়ক।